উম' কোৱা। কি শুই আছিলা নেকি?
নাই নাই এই ওলাই গৈছিলোঁ ৰিণাবাৰ লগত।
এই এইটো খোজ অহ, পইচাই ল'বা। উম' আমি এই, হা।
উম'।
অহ' এই মানে ৰ'দ অহ, মানে কি ৰ'দ যোৱাৰ পাছত গৈছা আৰু। উম' এই যিহে ৰ'দ দিছে আজি।
তাকেতো আৰু।
উম' যাম যাম আজি। আহিবা, তুমি আহিবা নে?
উম' যাম। এইমাত্ৰ হেৰিক পাইছিলোঁ আমাৰ।
কোন গুদি? নাই নাই গুদি নে ইন্দেহ।
গুটি গুটি
কৰিছে সি
সি ইফালৰ পৰা চাইকেল লৈ আহিছে স ন পুৰণা ঘৰৰ পৰা
সিহঁতৰ মানে ভাত খাই আছে কিন্তু মানে ভাত খোৱা টাইম যিহেতটো
মই বোলো আজি আহিব পি নাই কৈছ যাম মই তাৰ লগত কথা পাতিছিলো বাৰু আহিব সিও
উম মানে তোমাৰ এই তাক মই মই ফোন মাৰিলো শুনি নৰ্মেল কমাইলতে চত গৈছে বোলে। এই ভাতটো খাই পেলাই আজি মজা লাগিল এই, কৈছে বোলে। সি মানে বহুত দিনৰ মোৰত এইটো ভাত খাইছে যে। এই এইটো ভাত কিন্তু এটা সোৱাদ আছে দেই, মানে তোমাৰ সদায় সদায় খাব নোৱাৰিতো। অকলে সি বিশেষ বিশেষ যেতিয়া সেয়া কাম থাকে তেতিয়াহে।
এনেইতটো সদায় তোৰ কি আৰু নৰ্মেল দালি, ভাত, মাংস, মাছ কিবা নহয় কিবা এটা থাকে। কি ধৰ
থাকে ইঈ এই
কিন্তু নিৰামিষটো পটককৈ খোৱা নহয় নহয়
এইটো মানে খাই কিবা এটা ভাল লাগে মই মানে এইটো তোমাৰ তেতিয়া আমাৰ এনেকুৱ কিব কিবি হয় তেতিয়া এতিয়াতো এইটো খাব ভাল আৰু মানে আকৌ এক টাইমে হয়তো এয়া অমিন নিচিনা লাগে মানে
অ আৰু তাতে ইহঁততো চাগে এতিয়া কিহত খাইছে বা এনেইতো কলপাতত খালেতো তাৰ আৰু মজা বেলেগ
না কল বাৰ দে খাব কাহিনী নাবানে
ন কাহীটো নোৱাৰি চাগে কলপাতত উলিয়াই লৈ
অ গৰমতো একে মানে মজা আৰু
ন বৰ ধুনীয়া লাগে দেই
বহুত ধুনীয়া ঠাণ্ডা পেলাইছে দ অ মোৰ অথনি লগ পালো মানে তোমাৰ আজি তোমাৰ মই তটা টাউনলৈ গৈছিলো কালি কৈছিলো
হা অ তাক কৈছিলো মই মই বোলো ইয়াৰ কি বা হ'ল আজি
উম নাই নাই তোম এই আজি আজি চিনাকি কাৰণে মাতিছে চিনাকি হবলৈ মাতিছে
হা
অ তোমাৰ মানে এক্জামটো একজাম আমাৰ ল'ৰাবিলাকৰ ভেকেঞ্চি আছে একৈশটা তাৰপিছত ছোৱালীবিলাকৰ আছে পোন্ধৰটা তাৰছত আমি তোমাৰ আমাৰ ভিতৰত তোমাৰ মানে আমি আজি ত্ৰিছটা বুলি কৈছোঁ ত্ৰিশটা পোৱালিৰ ভিতৰত একৈশটাহে পাব আৰু মই যে আজি যি দেখিলো আমাক আজি দচ পাক ঘূৰালে
উম
পাক ঘূৰোতে মানে ই গোটেইকাল টাউনো পোৱালি দেই চ চবে জোপাই জোপাই একে নোৱাৰে মানে
অৱস্থা নাই
তে মানে গুলি জোৱাদি আগত গুচি গ'ল পিছত কৈছে আমাক কৈছে এই তোমালোকৰ তেতিয়াহ'লে টেনচনে নাই দেখোন তোমালোকে এনে পাবা বোলে এই তোমালোকৰ বোলে তেতিয়া বোলে ইয়াত ৰাণিঙৰ অ কম্পিটিশ্যন হ'ব তেতিয়া তোমালোকে বোলে আৰামত পাবা আৰামত পাবা তোমালোকে মাত্ৰ আহিবা এনেকে কৈছে।
হেৰিই মানে ইনষ্ট্ৰাক্টৰটোৱে।
এই সিহঁতে নোৱাৰেই টাউনৰ পোৱালীগালে।
গম পাইছো সিহঁতে সেই চাৰ্টিফিকেটখনৰ কাৰণে মানে ল'ব বিচাৰে বিচাৰিছে আৰু কিন্তু গম পোৱা নাই।
তেওঁ মানে ভাল ভাল পোৱালিও আছে। তোমাৰ দৌৰিব নোৱাৰিলেও পঢ়িবও পৰা আছে যে আকৌ ৰিটেনটোও হ'ব নহয়। পন্ধা পঞ্চাশ নম্বৰ নে কিমান নম্বৰ হ'ব।
ন
আকৌ তাচ তাত আকৌ পাছ কৰিবও লাগিব
উম গম পাইছো দে দে দেই তহতৰ মানে চিলেকচনতটো হ'বগৈ আৰু
হ'বগৈ হ'বগৈ এইটো গম পালো আজি এই তেজপুৰ কলেজৰ এই তেজপুৰ কলেজৰ যোনটো যে এইটো আছে তোমাৰ এ কেম্পাচটো ভিতৰতে আমি যে বহি আছিলো যে আনা মানে বাস্কেটবলৰ চাইডৰ গোটেই ৰাস্তাটো নাই। অ', তাতে দশ পাক লৈছে এই তিনিশ মান হ'ব এটা পাকত চাগে।
অ'।
আমাকো সেইখন টাইমিং চাব আৰু।
এতা তহঁতৰ মানে হোৱাটো খাটাংয়ে আৰু।
খাতাং এইটো ইমান এগাল আৰামত পাৰিম।
গম পাইছো।
ইহঁতে ইমান দৰা পোৱালী নহয় নহয়, খেলিবলৈ তোমাৰ নগ'লো আৰু মই মানে টাউনৰ পৰা অহা দেৰি হ'ল অকমান, তাৰ আহি পেলাই তোমাৰ মই আমি এছ চি চি সময় পলে তোমাৰ চাহ আৰু চিঙৰা খালো মানে খালী পেটত আছিলো।
অ', অ'।
মানে গেছে মাৰি দিলে পূৰা এই আহি ইফালে ঘৰত আৰু এই বেমাৰে পিছত, মানে মাথা চাথা বিষাই আছে। ত পাছত নগ'লো আৰু এইগাল ৰ'দ গালত যে খেলিব
অ', সঁচাকৈ হয় একে দেহা মৰি যায় ন'।
প পুৰা ৰ'দৰ ৰ পুৰা ৰ'দ এয়া ৰ'দত তুমি খেলিব গ'লে হৈছে আৰু সেইকাৰণে উম উম এইজি এতিয়া মানে তোমাৰ আকৌ ঠাণ্ডা কেইদিন আহিব আকৌ গৰমলৈ মনত পৰিব গৰম আহিলে অলপ ঠাণ্ডালৈ মনত পৰিব, তেনেকুৱাই হৈ আছে। যে কেতিয়া উম তোমাৰ আকৌ মানে বত বতাহ চতাহো আজি ইমান মৰা নাই বতাহ মাৰিলেতো খালি
বতাহডাল নামাৰে নহয়
তলত বহি
আকৌ এনেকুৱা লাগিছে বৰষুণতো দিয়া হয় ন'।
অ', অ', অ', অ', তেনেকুৱা এই আমাৰ মানে শুৱা টাইমত দিব চাগে দেই মানে বহুত গৰম পেলাই আছেতো এইকেইদিন এই মানে এই ৰাতি টাইমত দিব আও বৰষুণ। কোনটো, যদি দিয়ে
বহুত বেছি গৰম পেলালে আকৌ কিন্তু বৰষুণ আহে সেইটো হ
অ', সেই অ'। মানে দুদিন লাগাতাৰ পেলাইছেতো বৰষুণতটো অ', কি গৰমটো। বৰষুণতো চান্স আছে। তাৰিছত উ কালি যে তোমালোকে যে কথা পাতি আছে চছিলাই এই পুলি ৰোৱা কিবা কিবি
অ' তই আছিলি।
উম, উম, মই শুনি আছিলো তাৰ পিছত সি ক'লে কৈছে বোলে। টো বোলে এইবাৰ মই বোলে মোৰ বাৰ্থডেত কৰিব লাগিব বোলে সি বোলে এইবাৰ। টাৰ বাৰ্থডেত পুলি লগাব আমাক কৈছে আৰু লাগি ভাগি। কি দিব আমি পঁচ্ছাশ হাজাৰ মান পুলি আনিম আমাৰ ইয়াৰ পথাৰ ৰাস্তা ৰাস্তাডলতে গোটেই পুতি পেলাম পুৰা একে
নহয় মানে চা মই ভাবিছিলো। যে আমি গোটেই কেইটা আজি গৈ কথাটো পাতিম বাৰু ধৰ কিমান কো দিন যাব তোৰ বহুত বেছি গ'লে তোৰ তিনি চাৰি দিন কিবা এটা যাব একদম ধুনীয়াকে বাঁহ চাহ কাটি আনি আৰু পুলি বুলি চবৰে ঘৰত কিবা নহয় কিবা পুলি থাকেই গছৰ গম পাইছনে আৰু বহুত বেছি যদি কিনিব লগা হয় কিনি ল'ম মোৰ মতে কিনিব লগা নহ'ব চাগে, কিন্তু যদি হয় কিনি ল'ম কি কথা আছে। তাৰ পিছত আৰু হেৰি চেৰি কৰি তোৰ বাঁহ চাহ কাটি খুটি চুটি ি বনাই অ', কিনিব লগা হ'লে খালি নীট কিনিব লাগিব।
অ', নেট কিনিব লাগিব এই গৰু গৰু ছাগলী আছেতো সেইটো কাৰণে নেটতটো মানে কাটি লগাব
নেটটো কিনিব লাগিব।
নেট টো আমি নেট টো নিকিলে ফেঞ্চিং টো যে সেউজীয়া এটা যে পাই যে। ফেনচিংটো যে
ন সেইটোৱেই সেউজীয়া নেতটোৰ কথা কৈছো কাপোৰটো যে এই কাপোৰটো আৰু। মুঠতে পুলিটো বঢ়ালৈকে যেনে তেনে সেইটোত ডাঙৰ হোৱালৈকে উম হেৰি হ'লে হ'ল। অ' এবাৰ ডাঙৰ হৈ যোৱাৰ পিছত
তাৰ পিছত দি যাব আমাৰ ঘৰত চ আমাৰ ঘৰত এতিয়া মধুমৰ পুলি আছে ধৰি লওোৱা, মধুমৰ যোনটো কলি পৰে তাৰ পৰাৰা পুলি হৈ পেলাই দুটা তিনিটা পুলি চাৰিটা দহটা পু পুলিও ওলাই যাব।
সেইটোৱে আৰু ভাবিছো এই যে কৰচন গছ যে আছে। সেইকেজোপা কি ধুনীয়া।
এই কৰচন গছকেইজোপা এ থাকিব এই সোপা থাকিব
আকৌ কৰ'বাত সেই তোৰ হেৰি গছ বিলাক পাম নহয় আহত গছ বিলাক
আহত গছ পাম অ' অ' পাম এই আমাৰ গাওঁতে গোটেই বিচাৰি। গ'লে যে বহুত পুলি ওলাব বহুত পুলি।
তিনি
উম আমি এই মৃণল দা কামটোতেই বুজি পাই গলো এবাৰ। এই পুল এই এইটো যে গুটি আনিবলৈ যে বিচাৰিব দিছিলে যে আমাক এই তেতিয়া। এতিয় আমি বুজি পাই গলো ক'ত কি কি পুলি আছে।
মুঠতে আমি এদিন লাগি কৰি। যি দুই চাৰিদিন যায় যাওঁক।
তেতিয়া যাওঁক এই দুদিন দুদিন তিনদিন লাগিব।
চবে মিলি ধুনীয়াকে খানা চানা এটা খাই
অ' খানা এটা খাই দিলে হৈ গৈছে এ বঢ়িয়া হ'ব, তেতিয়া চবৰে কষ্ট ফল মানে অ' যাব এ এতিয়া হেইটোৱে এতিয়া এনেই মানে খানাগাল খাই থাকি লাভ নাই।
অহ।
আও এই গৰমতো এই গাল মাংস চাংস ইমান খাই থাকিব নোৱাৰা, কিন্তু ধৰি লোওৱা তুমি এনেুৱা কিবা কিবি কা
মানে কি হ'ব তোৰ একে লাষ্টৰ দিনা ধৰ এনেকুৱা কৰিব লৈ এয়ে দুই চাৰিটা বনাই থাকিব লাগে। আৰু বাকী কেইটা ধৰ কাম কৰি আছে। সেই দিনতে আৰু ৰাতিলৈ নহয়।
আ ৰাতি নহয় ৰাতি নহয়
দিনত ধৰ ভাত খোৱা টাইপত মানে সেই দিনা ধৰ ভোজ হ'ব আৰু
ভোজ হ'ব অ তেনেকুৱা কৰিলেও বেয়া নহয়। বেয়াটো নহয় বাৰু।
ৰালি ৰাতিলৈ হলে ধৰ বস্তুটো অটপালি হৈ যাবগৈ
অটপালি হৈ যাব আমাৰ আকৌ মানে
খতম কৰি থৈ দিব লাগিব।
পাৰিলে আকৌ মোৰ মাইনা ডাও আহক।
অ' সঁচা কে অ ভাই সেইটো এটা কথা ৰ আকৌ কৰিম বুলি কৈছ হয় কিছুমান মানুহ এনেকুৱা আছে গোট খাই লওঁক মানে তোৰ মোৰডাল বেয়া হৈ যাব নহয়।
ওপৰতে আকৌ এটা আহিব দুটামান আহিব এটাই টো পাৰিলে মাইক টোৱে লৈ আহিব। যে তোমালোকে কি কি কৈছা গাওঁৰ বিষয়ে সেয়া কোৱা বোলে। হি হি হি হি আৰু এটাই আকৌ তোমাৰ মানে অকন বেছি জানি পেলাই। ক'ব আহিব যে এইটো ইয়াত নলগাবি। তাত লগা এইটোত সেইটো আছে দুটামান নে তিনিটা মানে আছে ভাল ভাল আও
এবাৰ এবাৰ মই কৈছো নহয় সেই কামটো যদি এবাৰ কৰো নহয় ষ্টাৰ্ট দিওঁ মুঠতে কাৰো কথাই নুশুনো যেনেকে মন যায় নিজৰ মতে আমি লগাই
উম সেই সিহঁতৰ কথা শুনি এতিয়া লাভ নাই মানে কিন্তু আমি সিহঁতকতটো আমি একো এটা এটা ন সুধো ন
অ সেইটোৱে আৰু মুঠতে এডভাইচ দিব নালাগে আমি যেনেকে মন যায় তেনেকে লগাম।
তেনেকৈ কৰিম ন আমাৰ মন গলে কৰিলে আমাৰ ইয়াতে লগাই দিম গোটইগাল
উ অঠ দিন অথ দিনটো মতে যেনিবা হেৰি কৰিব পৰা নাই কৰিব পৰা নাই এডভাইচডাল দিবলৈ আহিবি
অ নহয় শুনা নাই যেতিয়া যদি এই পুলি খিনি যে এই তোমাৰ এই আমাৰ যে ৰাস্তা আহিবৰ কাৰণে যে পুলি খিনি যে লগ লগাইছে যে এই পুলি খিনি টো ৰাস্তালৈ উঠোৱাই লৈ যাব নে মালিকে লৈ যাব সিহঁৰ ঘৰৰ মানুহে।
উম নাজানো কি কৰা।
যদি মানে অ যদি নিনিয়ে তেতিয়া আমাৰ মানে চবফালে কামত আহি যাব গোটেই গাল লগা
এ নহয় আকৌ সেইটো আহোতে আকৌ টাইম আছে নহয়।
আছে বাৰু বহুতে
সেইটোও এটা কথা নহয়।
এই, অ হেয়ালে নোৱাৱ নহয় মানে
যদি বোলে পিছত দিয়ে চাপ'জ কথাটো কৈছোঁ। যদি দি তোৰ ধৰ হেই যেতিয়া উঠাই উঠাব আৰু তেতিয়াও আমি কৰিব পাৰোঁ, সেইখিনি আকৌ দ'কাহ'লে লগাই দিম। গছ যিমান লগাৱ আমাৰ কাৰণে ভাল।
উম, উম। এই আউ লগা বহে লাগে
আৰু মানুহে বেয়া নাপায়।
এই বেয়া না মানুহ।
তই গছ। অ, তই গছ লগাই তই গোটেই ৰাস্তা তাত হাঁহ খুৱাই দে।
অ, মানুহে পাৰিলে মানে নিজৰ খৰচা, কিবা খৰচা এনেই মানে দিহে দিব। যে ল ল তহতে কৰ।
নাই এই কামটো কৰিব লাগিব। গোটেই কেইটা মিলি কৰি এদিন কথা-বতৰা পাতি পেলাই যে উম, চবটোতো ধৰ তোৰ চবতো থাকিব নোৱাৰে। আমি যোন কেইটা থাকো, সেইকেইটা মানুহেই কামটো কৰিব লাগিব।
অ, চবকে তেওঁ মানে এবাৰ এবাৰ ক'ব লাগিব। অ, সেইটোৱে নহয় মানে, যোন যোন আমাৰ ধৰি লোৱা তোমালোকৰ আমাৰ চামটো তোমালোকৰ চামতো তেনেকুৱা মানে। সিহঁতৰ মানে তুমি চবকে ক'ব নালাগে যাক যাক কোৱা মানে এবাৰ হ'লেও ক'ব লাগে, যদি আহিলে আহিব নাহিলে নাই আও।
আমাৰ চামৰ বুলিবলৈ ধৰ ফ্ৰী থাকিব মই আছোঁ। টো অবিনাশ আছে, দিব্যৰ কথা মই নকওঁ। তাক ধৰি লাভ নাই। আ, হেমক কৈ চাম।
অ, আকৌ মিনালদা যদি
প্ৰীম দেওবাৰে থাকিব।
অহ। মৃণালদাও থাকিব পাৰে।
অ, তাৰপিছত তোৰ হেৰি থাকিব, এইটো কি বুলি কয় আম, কপিল থাকিব পাৰে। যোন কিদিন সি ধৰ ফ্ৰী থাকে